হেল্ল' অ কি কি কৰিছা ।
অ অ এই সেয়া মই অকণ শুইছিলো তাৰপিছতে শুৱোৱাৰ পৰা উঠিছো এতিয়া অকমান । উঠি পেলে । অ মোৰ মনত পৰিল তোমাৰ লগত বোলো ধেৰ দিন কথা পতা নাই বোলো, ফোন এটা কৰো অকস্মাৎ মানে মোবাইল টো লওঁতে তোমাৰ নাম্বাৰটো দেখা পালো নহয় ফোন এটা কৰো । তোমাৰ ভালনে?
ভাল ভাল তোমাৰ ভাল ।
অ ভালে আছো দিয়া মোৰ এইকেইদিন ভালেই বাৰু গা চা ভাল । চৰ্দি হৈছিলে অলপ দিন আগত ভাল হ'ল এতিয়া ।
অহ।
উ তোমালোকৰ ঘৰত ভাল ।
ঘৰত ঠিকে আছে আৰু মোৰো এই চৰ্দি লাগি আছে । ভাল হৈছে বাৰু এতিয়া ।
মা গা ভাল নে তোমাৰ মাৰ?
মা ঠিকে আছে
সেইদিনা দেখা নাই অ খুৰী বহুত দিন দেখা নাই মানে
তাকেহে
মনত পৰি থাকে বাৰু ন আগতে একেলগে থাকা যে
তাকে কিমান লেকচাৰ আৰু আগফালে বহি বহি
আহ তাৰপিছত এতিয়াতো পঢ়া শুনা সম সম্পুৰ্ণ হলে কিবা কিবি কৰিছানে নে নাই
এ মোটামুটি কিবা এটা কিবা দুটা
অ কিবা এই পৰীক্ষা চৰীক্ষা বিলাক দিছা নে নাই
পৰীক্ষা মাজতে এটা দিছিলো
আহ
কিন্তু তাৰ আগতে একো দিয়া নাই জীৱনত
এই এইটো এটা মানে কি জানা অভিজ্ঞতা হয় দি থাকিব লাগে আকৌ দিবা তেনেকে মইও তেনেকে চাই আছো মানে কিবা কিবি ওলালে দি আছো মোৰ বাৰু লাগাটো নাই চেষ্টা কৰি আছো ন চেষ্টাৰ অসাধ্য একো নাই। চেষ্টা চেষ্টা অখাদ্য একো নাই হয় নে নহয়
একোনাই একোনাই একোনাই
তাকে
এই কাইলৈ মানে মই অগ্নিনাশ মন্দিৰলৈ যাম, কাইলৈ অগ্নিনাশ মন্দিৰ যাম
অ কাইলৈ মন্দিৰলৈ যাবা ন? মই ইয়াৰ পৰাই প্ৰনাম জনাইছো মই যাম যাম বুলি ভাবি আছো যাব লাগিব
অ মই মানে যাম ফুল এপাহ দিব লগা আছিলে
অ ৰূপৰ ন? কিমাননো পৰে ৰূপৰ ফুলৰ?
অ মই কালি যোনপা আনিছো সেইপা চাৰে তিনিশ লৈছে।
অহ
ডাঙৰে দেই একেবাৰে সৰু নহয়। মানে জোখৰ আৰু।
অ বুজিছো। মাহঁতো যাব তোমাৰ মাহঁতৰ লগত যাবা‌।অহ মই আমাৰ মাহত কেতিয়া যাই যানো যাব লাগিব যাম বুলি ভাবি ছু কিন্তু সেয়াই আৰু এ অ মিলাবও লাগিব ন। অহ মানে কেলে বন্ধ বাৰ নেকি দিও নি
বন্ধ বাৰ মানে মানুহ যথেষ্ট হয়।
অ সেইটো
আৰু বিশেষকে গৰম দিনত যাবলৈ থব নালাগে।
এতিয়াতো গৰম পৰিলেই দেখোন
অলৰেডি পঢ়িলে কিন্তু আৰু গৰমলৈ নালাগে আৰু
অ আমাৰ ইয়াত ইয়াত কেনেকুৱা গৰম আজি বা
আমাৰ ইয়াত আকৌ আজি কালি মই ৰাতিয়ে কাপ শুকানী কেইটামান ধই থৈছিলো আজি যেতিয়া মেলি দিলো তাৰপিছত ৰাতিপুৱা বতৰটো অকমান কিন কিনকে দিয়া নিচিনাও কৰি যায় তথাপিও মই কাপোৰ অনা নাই এ দিলে দিয়ক। তাপি ত যেনিবা অকমান ৰদ দিয়া নিচনা
তুমি কাম কৰা ন ঘৰৰ কৰিব লাগে কিন্তু ময়ো কৰোবাৰু এইখন সিখন। অ দিয়া ন
অকলে নকৰিলে নহয়
অহ ভাইটিয়টো নকৰে চাগে তোমালোকৰ ভাইটিয়ে ন?
নাই নাই নকৰে।
এ আমাৰ ভাইটি একো নকৰে একোৱেই নকৰে চাপ মই কৰিব লাগে।
এনে কিবা এ বাহিৰা কাম থাকিলে পাৰে ঘৰৰ কামত একো কাম নাই
বাৰ বজাত কৰে ব চাগৈ তেনেকুৱা
সেইটোৱে সেইটোতে আছে আও
উম উম
তাৰ বাদে একো নাই
খেল চোৱা ন নোছোৱা তুমি ক্ৰিকেট খেল
আহ ঠিকেই চাওঁ
চোৱা ন
ওম
আজি অলপ দিনৰ পৰা কিবা বেয়া পোৱা হৈছে। চাবলৈ আগতে ভাল পাওঁ খাই চাই খুব চাওঁ
দুদিন থাকোঁতেনে।
আমাৰ অথনিতে হ'ল
ধৰা ফেভৰেট টিমটো কি?
এ মই এতিয়া যে সঁচা কথা কবলৈ গ'লে মই চোৱাই নাই আই পি এল
অ '
হে - হে
এইবাৰতোতো মুম্বাই ইণ্ডিয়ানছত ইমান ভাল ভাল প্লেয়াৰ আছে।
অ'
তো একো খেলিব পৰা নাই। লাষ্টৰ পৰা ফাৰ্চ বুলি ক'লেও সিহঁতক বেয়া নহয়।
কি বুলি ক'লে?
লাষ্টৰ পৰা ফাৰ্চ বুলি ক'লেও বেয়া নহয়
অ -অ -অ মোম্বাই দন বেয়া হৈছে নহয় বা ।
বহুত বেয়া খেলিছে এই আমাৰ ইয়াৰ যে অসমৰ ল'ৰাটো আছিলে কি আছিলে নামটো বৈভৱ নাই -নাই বৈভৱ সূৰ্য্যবংশী চি
অ ' অ '
বেয়া কোবাই দেই বোমৰাাহৰ বলত কোবাইছে ধেমালী নেকি বুমৰাহে হাঁহি দিছিল
উম,
সেইটো হাঁহি ওলাই গৈছে মানে। অ একচুৱেলি ল'ৰাটো বহুত সৰু যে এইবিলাক মানে প্ৰেচাৰত নেখেলে মানে।
অ'
কোবাব লাগে কোবালেও আউট হলেও হম নহলেও নাই কোবাব লাগে খালি।
অ ' মানে সেই অসমীয়াত এষাৰ কথা কয় যে হয় ৰঙা মাটি ৰঙামাটি নহয় গুৱাহাটী সেইটো না সেইটো মতলবেৰে মানে
খালি এই বাৰ আই পি এলত সিদিনাখনেহে নে এবাৰ নে দুবাৰ অকন বেয়াকে আউট হৈছে চাৰি নে পাছত আউট হৈছে। এনেই লোৱাটো লোৱা কিন্তু তামাম কোবাই। এতিয়া ছেমি ফাইনেল পাব নহয়!
পাব ব নো মই একেবাৰেই চোৱা নাই এইবাৰ। মোৰ তাৰমানে প্ৰথম যে, গা'বেয়াবোৰ আহ, উম,
পুৰা দিছে।
চাই থাকিলে ইণ্টাৰেষ্ট একদম বাঢ়ি যায়।
কেতিয়াবা বেয়া দিন চলে বুলি কয় যে।
বেয়া দিন চলে ন হয় আক
হৈ গৈছে মানে ভাল ভাল প্লেয়াৰ বোৰো এতিয়া বেয়া দিন চলিছে।
উম,
উপায় নাই মানে।
কি কৰি বা?
ভাত কিহেৰে খালা?
ভাত এই দালি ভাজি
তোমালোকৰ ঘৰতটো মঙ্গলবাৰ পালে নে? মংগলবাৰ মঙ্গলবাৰতটো?
পালে অ',
আমাৰ ঘৰকো পালে মঙ্গলবাৰ নিয়মিষ খাই আমাৰ, আজি মঙ্গলবাৰ যে!
উম
নিৰামিষ খাই হনুমানজি হেৰি ন মানটো হনুমান যিৰ বাৰ।
তাকে সোমবাৰো পালা হয় দিনত দেই।
অ', -অ',
অ', এনেও আমি মাছ মাংস কমাই খাওঁ।
মাছ মাংস কমাই খোৱাতটো বেমাৰৰ কাৰণে ভালহে আচলতে চাবলৈ গলে। অ', বেমাৰ আজাৰৰ পৰা ভাল। অ,
আজি আমাৰ চিনাকী মানে ভাইটি বুলিয়ে কৈছো আৰু বা মোৰ লগৰে হব। মানে? ৰাতিপুৱাই ৰাতিপুৱাই ফোন এটা আহিছে ইমান ফোন কৰি আছে।মনে কি হ'ল? তাৰপিছত গম পাইছো ভৰি দাঙিবৰ কাৰণে ইউৰিক এচিড তাৰমানে চেহেৰাটো ইমানেই শকত।
অ', ইউৰিক এচিডত ছাগলী মাংস বেয়া বিশেষকে বেয়া ছাগলী মাংস। ইউৰিক এচিডত ৰঙালাও, চয়াবিন এনেকৈ ইউৰিক এচিডৰ কাৰণে এইবোৰো বেয়া।
মানে ই আগতে বহুত ক্ষীণ আছিলে লৰাতটো। এতিয়া ইমান শকত হৈ গল আচৰিত মানে আৰু শকত মানে মানুহে এটা কথা জানিব লাগে বেমাৰৰ বাহ।
অ', শকত হলে সেইটো হয় কিন্তু বেছি শকত হোৱা মানে কি আৰু এইবিলাক বেয়া ন শ্লিম ফিংগাৰটোৱে ভাল অ', বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিব পৰা যায় কিছুমান।
উম
হয়
ফিল্ম ফিগাৰো ভালেই কিন্তু আজিকালি বেমাৰবোৰ তলে তলে কাম
তলে তলে হয় আৰু আজিকালি বেমাৰ বিলাক যে কোনো বয়সৰ কথা নাথাকে জানা বা কম বয়সৰ বাচ্ছাৰো যে কি বেমাৰ হাৰ্টৰ প্ৰব্লেম কিবা মানে বেয়া লাগে শুনিলে দেই শুনিলে বেয়া লাগে
এ মানে কি জানা আজিকালি এই কেছ কেঁচুৱা ল'ৰা ছোৱালী জন্ম হওঁতে সিহঁতৰ বহুত কেইটামান টেষ্ট থাকে মানে যি কেইটা টেষ্ট মানে পেটত থাকোতেই টেষ্ট কৰে ডক্টৰে বহুত দামী দামী টেষ্ট পাঁচ হাজাৰ দশ হাজাৰ লৈকে আছে এটা টেষ্টৰ দাম এ মানে সেইকেইটা টেষ্ট কৰিলে তুমি উম লৰা ছোৱালীৰ মানে ব্ৰেইনৰ নাৰ্ভ এডালালৈকে দেখা পায় মানে গম পায় ডাক্তৰে
উম
সেই টেষ্ট কেইটা কৰিব লাগে আগতে এইটো অপচন নাছিলে মানে এতিয়া আজিকালি আছে এইটো অপচন
তুমি মোতকে বহুত কথা জানা
চিনাকি পাওঁ
ভালেই নহয় জানি থোৱাতটো এইবিলাক কথা এইবিলাক কথা জানিব লাগে আচ আচলতে প্ৰেক্টিকেলি পাছত উম উম
আজিকালি টেকন'লজি বোৰ বহুত আগবাঢ়ি গ'ল
বহুত আগবঢ়া বহুত আগবঢ়া তে এনেও জানিব লাগে জানানে জানিব লাগে এইবিলাক
সেইমতে পইচাও লয় নহয় আকৌ
অহ
তুমি সাধাৰণ বেমাৰ এটা যোৱা টেষ্ট দিব তোমাৰ সাধাৰণ বেমাৰ যেনিবা টেষ্ট দিব তোমাৰ চাৰি হোজাৰ চাৰে চাৰি হাজাৰ।
অহ
আৰু এটা কথা মানে টেষ্ট খিনি নকৰাও বেয়া নহয় দ আজিকালি কৰিব লাগে কাৰণ টেষ্ট খিনি কৰিলেহে গম পাব বা তোমাৰ কি বেমাৰ কি হৈ আছে
নকৰিলেনো কেনেকে জানিবা।
অ টেষ্ট নকৰিলে তুমি জানা মানে মিনিমাম বছৰটোত এবাৰ বা দুবাৰ টেষ্ট কৰিবই লাগে।
কৰিব লাগে আৰু
কিন্তু আমি আৰু ভাবো এই পইচা কেইটা মিলা নাই
গোটেই বডিটো টেষ্ট কৰিব চেকাপ- কৰিব লাগে আচলতে বছৰত এবাৰ হ'লে
উম কৰিব লাগে কৰিব লাগে আ আজি কালি তুমি হ'ল বডি চেকআপ কৰিব যোৱা মানে তোমাৰ চাৰে ন হাজাৰ দহ হাজাৰ টকা ধৰি লোৱা
অ লাগে
উম
এতিয়া চাহ তাহ খালা জানো নাই খালা
খাম আৰু মা এফালে ওলাই গৈছে
অ মোক মায়ে মাতি আছে পাছত মই গধূলি এপাক কৰিম তোমাক হা কথা এটা পাতিম বাৰু ঠিক আছে দিয়া।